হেল্ল',
হেল্ল' উম শুনিছোঁ ক।
কি কৰিছ।
এনে আছো আৰু তই,
আছো এনে ৰহ বাকী ভাত পানী খোৱা হ'ল।
ভাত পানী খালো খালো তই খালি।
অ খালো খালো।
আজি অহ ভালে তোৰ ভাল।
উম ভাল ভাল ঘৰতে আছ বৰ্তমান।
ঘৰতে আছো আৰু বন্ধ।
বাকী, অ ময়ো ঘৰলে আহিলোঁ ৰ দুসপ্তাহ মান হল। বাকী, এনেইে বোলো বহুত দিন ফোন কৰা নাই তাকে ফোন কৰিলোঁ মানে, তইতো এতিয়া মানে। হোষ্টেলতে থাকো ন তো তোৰ হোষ্টেলৰ জীৱনটো কেনেকুৱা চলি আছে।
কি কবি আৰু সঁচা কথা যদি মই কওঁ, এটা বেলেগে অনুভৱ হোষ্টেলৰ জীৱনটো। এয়া প্ৰথমেতো অলপ ভয় লাগিছিল যেতিয়া প্ৰথম প্ৰথম, সোমাইছিলোঁ কাৰণ মই ঘৰ এৰি মানে প্ৰথমবাৰে, বাহিৰলৈ থাকিবলে আহিছিলো সেইকাৰণে। সকলো নতুন আছিল মোৰ বাবেতোৰ ৰুম মানুহ, নিয়ম খোৱা বোৱা। প্ৰথমে কেইদিনমান মানে মোৰ এনেকুৱা আছিল কি মোৰ ঘৰলৈ যাবলৈ বহুত বেছি মন গৈছিল।
তাৰ পিছত আৰু লাহে লাহে সকলো লগতে চিনাকি হলো আৰু ত আমাৰ মানে কি তোৰ চিংগল চিংগল ৰুম, সেইকাৰণে কাষত যিকেইজনী আছে সিহঁতৰ লগতো চিনাকি হলো।
তাৰ পিছত কথা পাতো আমি একেলগে একেলগে খাওঁ একেলগে, কলেজলৈও যাও আহ যত যাৰ য'ত, ক্লাছ থাকে, যোনে যোনটো ডিপাৰ্টমেণ্টৰ। তাৰ পিছত উভতিও তাৰ পিছত এটা ঠাইত লগ হৈ উভতিও একেলগে আহোঁ। আৰু ক'ব গলে। এতিয়া মানে মোৰ হোষ্টেলত আৰু দিনটো ঘৰত যেনেকে- আৰম্ভ হৈছিল সেনেকে আৰম্ভ হয়। আৰু ৰাতিপুৱা অলপ সময়, উঠি লৈ তাৰপিছত সাজু হওঁ আৰু তাৰপিছত, কেতিয়াবা ৰুমেটকো মানে ৰুমৰ কাষৰজনীকো। সাৰ পৰাই দিও কি শোৱাৰ পৰা উঠ আৰু মোকো তাই দিয়ে। আৰু তাৰপিছত একেলগে ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ তাৰপিছত। কলেজৰ ক্লাছ শেষ হলে আকৌ হোষ্টেললৈ উভতি আহো দুজনী একেলগে। আৰু কেতিয়াবা বহুত বেছি ভাগৰ লাগে। গতিকে অলপ ৰেষ্ট লৈ লওঁ আৰু। আৰু সন্ধিয়া চাহ খাওঁ বন্ধু বান্ধৱীৰ লগত বহি অলপ কথা পাতো। তাৰ পিছত মাৰ্কেটলৈ যাওঁ কিবা এটা খাই আহো বা খোজকাঢ়িবলৈ যাওঁ, তেনেকে- আৰু কোনোবাই গান গাই কোনোবাই ৰিল চাই থাকে আৰু কোনোবাই পঢ়িবলে বহে। এনেদৰে দিনটো পাৰ হৈ যায় আৰু। আৰু যদি মানে ক'ব ক'বলৈ যাওঁ আৰু মোৰ আটাইতকৈ ভাল লগা কথাটো হৈছে-
উ
ইয়াত সদায় কিবা নহয় কিবা এটা চলিয়ে থাকে। কেতিয়াবা কাবাৰ তোৰ জন্মদিন থাকিব কেতিয়াবা কাবাৰ- কিবা আহ কথা পাতিব সকলোৱে বহি- গোটেই ৰাতিটো এনেকুৱা এনেকুৱা বহুত কিবা কিবি চলি থাকে। আৰু- কেতিয়াবা একেলগে আমি মেগী বনাইও খাওঁ কেতিয়াবা চাহ বনাও মইতো চাহ বাৰু নাখাও। তই জানই। আৰু একেলগে তাৰ পিছত আৰু সৰু সৰু মুহুৰ্তবোৰ। আমি এনজয় কৰোঁ আৰু যি আগ-তেতিয়াহে মানে স্মৃতি হৈ থাকিব। আৰু যদি ক'বলৈ যাওঁ সকলো সময়ত যদি মজা নকৰো তেনেহ'লে কি আৰু হোষ্টেল লাইফ আৰু কেতিয়া কেতিয়াবা মানে ঘৰলৈও বহুত মন যায় যাবলৈ ঘৰত অহাৰ পিছত আকৌ হোষ্টেললৈ মনত পৰে। লগৰ কেইজনীৰ কাৰণে, আৰু বিশেষকৈ যেতি- তেতিয়া উৎসৱৰ সময়ত তেতিয়া আৰু, আৰু তেতিয়াৰ পৰা তোৰ- হাতাৰ ৰান্ধনি ঘৰখন সকলো মন মনতে পৰে। কিন্তু ফোনত কথা পাতিলে অলপ ভাল লাগি যায়। আৰু ক'ব গলে মই হোষ্টেলত থাকি তোৰ বহুত কথা শিকিছো। নিজৰ কাম নিজে কৰা সময়মতে সকলো শেষ কৰা। আনৰ লগত কেনেকে মিলি চলিব লাগে। আৰু একেবাৰো আগতে ইমান বুজা নাছিলো এইবোৰ মানে একেবাৰে বুজা নাছিলো, কিন্তু- এতিয়া বুজি পোৱা হৈছো আৰু অভ্যাস হৈ যায় আছে, বাকী এনে মোৰ চাগে কথাবোৰ শুনিতো ভালেই লাগিল। এতিয়া মই এটা তোক সোধো তোৰ ৰুমমেটসকল কেনেকুৱা আৰু মানে সকলো লগতে মিলি চলিব পাৰ নাই, তইও যিহেতো হোষ্টেলতে থাক।
অ অ অ ক'ব গ'লে মোৰ ৰুমেটসকল মানে বহুতেই ভাল মানে যথেষ্ট ভাল আৰু ইফালে মানে ক'ব গলে আৰম্ভণিতে আমি ইমান এটা কথা নাপাতিছিলো কাৰণ নতুন নতুন গৈছিলো আৰু চিনাকি হৈছিলোহে তেনেকে ইমান কথা বতৰা নাপাতিছিলো কলে অলপ অলপ ইটোৱ সিটোৰ আগত লাজ কৰিছিল, কিন্তু মানে দিন বা কৰাৰ লগে লগে যেতিয়া আমি কথা পাতিব ধৰিলো ভাল মানে ভালকে লগ হব ধৰিলো, তেনেকে উম আমি, লাহে লাহে বহুত ভাল বন্ধু হৈ গলো। আৰু ক'ব গলে এতিয়া আমি সকলো কথা শ্বেয়াৰো কৰো ইটো ইটো ইটোৰ লগত মোৰ এজনী ভাল বন্ধুও হৈছে বান্ধৱীও হৈছে তাইৰ লগতে মই সকলো কথাও শ্বেয়াৰ কৰোঁ আৰু আহ যদি কাৰোবাৰ মন বেয়া থাকে আন সকলেও বুজি বুজাবলৈ চেষ্টা কৰে। সেনেকে মোৰ মানে বন্ধু বিলাক ভালে পাইছো আৰু। আৰু অৱশ্যে কেতিয়াবা সৰু সৰু কথাত মই, লগৰজনীৰ ল লগৰজনী আৰু মোৰ মাজত হয়, কিন্তু এ যেনে কোনো অ, কোনোবা মানে ৰাতি, দেৰি লৈ লাই-লাইট জ্বলাই ৰাখে বা কিবা এটা সৰু সৰু মানে কথাতে বেয়া পোৱা যায়। কোনোবাই মানে নিজৰ বস্তু ঠিক ঠাককে নেৰাখে তেনেকুৱা আৰু, কিন্তু মানে আ সেইবোৰ বস্তু ধৰি না-নাৰাখো অলপ সময় খং কৰো, কিন্তু আকৌ অলপ পিছতে এই যা কিনো আৰু লাগি থাকি এনেকুৱা আৰু তাৰপিছত আকৌ আমি, উম, বহি আকৌ কথা পাতো। আকৌ ঠিক হৈ যায় মানে আমি কথাবোৰ ইটো সিটোক মানে বকি দিও তাৰপিছত বকাৰ পিছত আকৌ আমাৰ মাজত ঠিক হৈ যায়, আৰু ক'ব গ'লে মই ভাবো যে যদি হোষ্টেল এটাত থা-থাকা যায়, তেন্তে থাকিলেতো সহনশীলতা বহুত বাঢ়ে, আৰু উম, কাৰণ সকলো মানুহৰ অভ্যাসটো একে নহয়, ত' সেইবাবে একেলগে মানে থাকিবলৈ হলে ইজনে আনজনক বুজিবও লাগিব ধৰা। বাকী অ', বাৰু কচোন এতিয়া উম তই হোষ্টেলত খোৱা বোৱা বোৰ। কেনেকুৱা পাইছ তাৰ বিষয়ে কি কবি, ভাল লাগে নে বেয়া লাগে?
এই প্ৰশ্নটো মানে ক'ব গলে ভালে সুধিলি তই আৰু মানে সঁচাকে যদি মই কবলৈ যাওঁ কেতিয়াবা ভাল লাগে। কেতিয়াবা একেবাৰে ভাল নালাগে। আৰু কিছুমান দিন খাবলৈ মনে নাযায়, আৰু কিছুমান দিন ভাবো যে বাহিৰৰে কিবা এটা খাই লওঁ আৰু খাই আহো। তোৰ ভাল কেতিয়াবা কেতিয়াবাই হয় কিন্তু, সদায় তোৰ বেয়াই হয়। কি যে হ'ব মানে হোষ্টেলতটো চবৰে তেনেকুৱাই। আৰু মইতো খাওয়ে বেয়া হলেও মই খাইয়ে দিওঁ লগৰ কেইজনীতো খাবই নোৱাৰে। যেতিয়া মই কেতিয়াবা খাব নোৱাৰা হৈ যাও সেইদিনা সিহঁতে গম পায় আজি চাগে বহুতেই বেছি বেয়া হৈছে সেইকাৰণে মই খাব পাৰা নাই। তেনেকোৱা, আৰু বিশেষকে তোৰ যদি মই ঘৰলে গ'লে মাহতৰ ৰন্ধাটো খাই। বুজি পাও যে মানে ঘৰ আৰু হোষ্টেলৰ খাদ মাজত কিমান বেছি পাৰ্থক্য আছে, আৰু তইতো জানাই মাৰ হাতৰ সোৱাদ ক'তো হ'ব নোৱাৰে কোনেও দিব নোৱাৰে। বহুতেই বেছি পাৰ্থক্য আছে হোষ্টেলৰ খানাতো মানে কম্পৰে কৰিব নোৱাৰি এইটো, আৰু কিন্তু যিটো, এ যিহেতু সদায় বাহিৰৰ খাদ্যয়ও খাব নোৱাৰি, সেইকাৰণে তাকেই খাই দিওঁ আৰু কেতিয়াবা। কিনো কৰিব পাৰিম আৰু, আমাৰ ৰুমত তোৰ বিস্কুট হওক মেগীয়ে হওক বা, ফল এইবোৰ মানে থাকেই। তোৰ আৰু ৰাতি ভোক লাগিলে সেইবোৰো খাই লওঁ। এইবোৰ মানে হোষ্ঠেলৰ জীৱনৰ এটা অংশ বুলি মই ভাবো আৰু। ত' এনেকুৱাই আৰু। আৰু যদি ক'বলৈ যাও বহুতেই বেছি ভাল লাগে আৰু বন্ধু বান্ধৱীৰ লগত খাই বেয়া বস্তুতটো খালেও ভালেই লাগি যায়। তাকে মই তোৰ সুধো দেচোন বাকী এনে তহঁতৰ হোষ্টেলত আটাইতকৈ মজাৰ ঘটনা কি কি হৈছিল?
মজা ঘটনা কৰিব গলে চা আমি মানে অ, এবাৰ আমি ৰাতি বহি গল্প মানে সকলোৱে কথা পাতি আছিলো। তাৰ মানে তাৰ পিছত মানে আমি ভাবিলো যে সময় বেছি সময় হোৱা নাই তাৰপিছত গমেই নাপালো যে কেতিয়া মানে উ উম, কিবা দুটা বাজি গ'ল গমে নাপালো তাৰ পিছত পিছদিনাখনো আছিলে আমাৰ ক্লাস তাৰ পিছত আমি সকলোবোৰে মানে দৌৰা দৌৰি ইফাল সিফাল কৰি তাৰ পিছত ৰুমলে গুচি গলো। আৰু - আৰু এনেকে সৰু সুৰা ঘটনা হৈ থকে ধৰ আমাৰ লগৰ কেইজনী মানে চাহ বনাব গৈছিল। অ, এজনীয়ে চাহ বনাওতে তাতে চেনী সলনি তাই মানে নিমখটো দি দি পালে তত এবাৰ খাই চাওতেহে চবে গম পাইছে যে তাই নিমখ দিছে কিন্ত সেইটো মানে এইবোৰ কথা মানে সৰু - সৰু এনেকোৱা সৰু - সৰু ধ সালি হৈয়ে থাকে আৰু আমি ৰাতি সকলোৱে মিলি পেলাই ইটো ইটো দৰ্জা ধক ধকাই মানে ভয়ো খুৱাও তেনেকুৱাও কিছুমান আমি অলপ - অলপ বদমাছি কৰো নখৰা নহয় বাকী এনে কচোন তই যদি মানে পিছ লেও তই হোষ্টেলত যদি থাকিবৰ সুযোগ পাও তই আকৌ হোষ্টেলতে থাকি পিনে বেলেগ কৰবাত যাবিগে।
যদি সঁচা কথা ক'বলৈ যাও মই আকৌ হোষ্টেলৰ জীৱনটোৱে মই মানে ল'ব খুজিম। কাৰণ কে আছা হোষ্টেল মানে এনেকুৱা নহয় কি পঢ়া শুনা বা এনেকুৱা পঢ়া শুনাতোকে নোবুজাই জীৱনৰ বহু মূল্যবান শিক্ষাও দিয়ে তোক যিটো মই বুজাব নোৱাৰো তইতো জানয়েই বহুত কিবা কিবি দিয়ে ভাল বন্ধু বান্ধৱী। তাৰ পিছত হাঁহি ধেমালি অভিজ্ঞতা বোৰ গোটেইখিনি বস্তু দিয়ে এনেকুৱাই নহয় অকলতু পঢ়িবলৈ যা এনেকুৱা একদমেই নহয়। আৰু মই কেতিয়াও পাহৰ পাহৰিব নোৱাৰিম এই হোষ্টেলৰ জীৱনৰ কথাটো। আৰু কেতিয়াবা কষ্ট হয় আৰু কেতিয়াবা ঘৰলৈ যাবলৈ বৰ মন যায় বাৰু কিন্তু হ'লেও আৰু। সেইখিনিয়ে।
তাকে বাকি তোৰ লগত আজি ক কথা পাতি ভাল লাগিল আন এদিন আকৌ কথা পাতিম দে।
উম, ঠিক আছে।
ঠিক আছে দে উম,